হেল্ল' হেল্ল' অ
হেল্ল'
হেল্ল',
অ',
হেল্ল' অ, কোৱা এয়া এনেই আছিলোঁ। বহি আছোঁ এনে,
ব্যস্ত ব্যস্তটো নাই ন? এতিয়া, এ ময়ো এনে ৰবা,
অ', নাই নাই ব্যস্ত নাই একদম।
এ, মানে চিৰিয়াখানাৰ ওপৰত কিছুমান কথা জানিব আছিলে। ত সেই কাৰণে ভাবিছোঁ তোমাকে এবাৰ ফোন কৰি চাওঁ, তুমি কব পাৰা নেকি?
অ',
এই চিৰিয়াখানাটো কি আৰু ইয়াৰ মূল উদ্দেশ্য কেইটা কি কি গম পোৱা নেকি? তুমি
অ'--চিৰিয়াখানা হ'ল মানে তোমাৰ এটা সংৰক্ষিত স্থান য'ত মানে, বহুত জীৱ জন্তুবোৰ থাকে। আৰু জন্তু চৰাই হওঁক তাৰপিছত সৰীশৃপ জীৱ জন্তু বোৰক সেইবোৰ সাধাৰণতে মানে ৰা ৰাখে যাতে ৰাইজৰ বাবে প্ৰদৰ্শন কলেজতে সকলোৱে গৈ গৈ চাব পাৰে। সকলোৱেটো এনেদৰে এনেই টো চাব নোৱাৰে ন? এতিয়াটো ৰাস্ত ঘাট হৈ গৈছে এনেইটো চাব নোৱা সেই কাৰণে এটা চিৰিয়াখানা এনেকুৱা বনাইছে যাতে সকলো জীৱ-জন্তুবোৰ ৰখা হয় আৰু ইয়াৰ চাৰে মূ মূল উদ্দেশ্য হ'ল মানে শিক্ষা দিয়া। পিছত জীৱ জন্তুবোৰক সৰ সংৰক্ষন কৰা, পিছত সেই জীৱ জন্তুবোৰক গৱেষণা কৰা আৰু মানে এটা মনোৰঞ্জন দিয়া। যাতে সকলোৱে চাই পালে মনোৰঞ্জন পায়।
অ,
ত প্ৰায় প্ৰাণীবোৰক মানে বংশ বৃদ্ধি কৰা যাতে সেইবোৰ একেবাৰে লুপ্ত হৈ নযায়। বহুতো প্ৰাণী আছে ন? যিবোৰ লুপ্ত হৈ গৈ আছে। চিৰিয়াখানাত, ত সেইটো বনাইছে যাতে লুপ্ত হৈ নাযায় আৰু সংৰক্ষণ কৰিছে। আৰু বন্যপ্ৰাণীৰ বিষয়ে মানে সজাগ কৰিছে। এইটো মানে আটাইতকৈ ডাঙৰ কাম হ'ল যাতে সকলোৱে ভালদৰে চাব পাৰে সেইবোৰ বস্তুবোৰৰ
অ'একেঠেই ন
অ' বাকি আগৰ চিৰিয়াখানাৰ লগত এতিয়াৰ চিৰিয়াখানা কিবা পাৰ্থক্য আছে নেকি? তুমি জান নেকি? চিৰিয়াখানা গৈছা যদি আগৰ চিৰিয়াখানাত কি পাৰ্থক্য আছে।
আগৰ চিৰিয়াখানা আৰু তোমাৰ আগৰ চিৰিয়াখানাত জন্তুবোৰ সৰু সৰু লোহাৰ গড়াল বিলাক বন্দী কৰি ৰখা হৈছিলে। মই মানে দেখা নাই। এতিয়াৰটো দেখা পাইছোঁ আৰু তাৰমানে আগতেও টিভিতটো দেখা পাইছিলোঁ আৰু মানুহেও কয় তেনেকে তোমাৰ দৰ্শ মনোৰঞ্জয়ে আছিল একমাত্ৰ লক্ষ্য। ইয়াত আধুনিক চিৰিয়াখানাত তোমাৰ মুক্তি ঘেৰ পদ্ধতি ব্যৱহাৰ কৰা নাই। ইয়াত জন্তু বোৰ তোম তোমাৰ প্ৰাকৃতিক বাসস্থানৰ নিচিনাকৈ ডাঙৰ ঠাই, গছ-গছনি, পুখুৰীত দি এই ৰখা হৈছে। এতিয়া, তোমাৰ জন্তুৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে বেছি গুৰুত্ব দিয়া হয়। মানে তোমাৰ এতিয়া চ'ব গোটেই খিনি খোলাই আৰু কাৰণ আগতেহে এনেকুৱা বন্দী বন্দী কৰি থৈয় দিছিলে। এই পুখুৰীত কাছ দি থৈ দিছে, ঘৰিয়াল দিয়া আছে।
অহ'
ইমান চৰাই বোৰ এইবোৰ তোমাৰ এনেই আছে। বা কিছুমান চিম্পাঞ্জিবোৰ ইমান ডাঙৰ জাগাত দি দিছে আৰু তেনেকে ৰাখিছে। সেইটোৱে, তুমি বাৰু গ'ম নোপোৱা নেকি? চিৰিয়াখানা জন্তুবোৰক কি খাবলৈ দিয়া হয়।
জীৱ জন্তু বোৰৰ স সকলোৰে আৰু বেলেগ বেলেগ খোৱা ন? প্ৰতিটো জন্তুৰ বাবে বেলেগ বেলেগ চিকিৎসক থাকে। তেওঁলোকে যাতে ভালদৰে পুষ্টিক খাদ্যবোৰ পায় সেইকাৰণে বেলেগ তালিকা বনাই দিয়ে যেনে বাঘ আৰু সিংহক কি দিয়ে ছাগলী মাংস, গৰু মাংস এনেকুৱা মাংস খাবলে দিয়ে তেওঁলোকে মাংস খায় ন য'তেই নাথাকক কিয় তাৰ পিছত হাতীক হাতীক যেনেকুৱা কি দিয়ে কলগছ দিয়ে বাহ দিয়ে ঘাঁহ দিয়ে ফল মূল দিয়ে বান্দৰক কি দিয়ে ফল দিয়ে বাদাম দিয়ে কীট পতংগ দিয়া হয় যাতে এইবোৰ কি তেওঁলোকৰ কাৰণে কি পুষ্টিকৰ খাদ্য তেওঁলোকৰ যে এইবোৰ পুষ্টিকৰ খাদ্য খাই তেওঁলোকে জীয়াই থাকিব লাগিব সেই হিচাপত তেওঁলোকক পুষ্টিকৰ খাদ্য দিয়া হয় সেইবোৰ খাদ্য কি থাকে ভিটামিন থাকে তাৰ পিছত খনিজ লবন মিহলাই মানে তেওঁলোকক দিয়া হয় যাতে তেওঁলোক সুস্থ থাকে তেওঁলোকে বেলেগ যাতে বাহিৰৰ বস্তু খাই পেলাই তেওঁলোকে বেমাৰ আজৰত ন নপয়েম আৰু সকলো দিনতে এই দিনতো দিয়া হয় আৰু বহুত বাৰেই দিয়া হয় দিনত তেওঁলোকে খায়ে থাকিব লাগিব ন খাই থাকিলে তেওঁলোকে সুস্থ থাকিব পুষ্ কৰ খাদ্যত পুষ্টি পাব যিবোৰ ভিটামিন আছে ভিটামিন পাব নহলে আকৌ তেওঁলোকৰ জংঘলতো থাকিব পাৰিলেহেতেন আছিল ন সেই কাৰণে তেওঁলোকৰ যাতে বিভিন্ন ধৰণৰ অসুবিধা নহয় যাৰ কাৰণে চিকিৎসকে চাই থাকে আৰু তেওঁলোকক পুষ্টিকৰ খাদ্যবোৰ দিয়ে থাকে
উম হ আৰু সেইবোৰো ডাঙৰ ডাঙৰ আৰু বাঘ চাঘক টো চাগে ইয়ে দিয়ে বাঘ সিংহ বোৰক তোমাৰ ছাগলী কুকুৰে কুকুৰা এইবোৰে দিয়ে
অ সেইবোৰে দিয়ে লুপ্তপ্ৰায় প্ৰাণী গৈ অ অ লুপ্তপ্ৰায় প্ৰাণী বোৰক কেনেকৈ বচাই জানা নেকি
অ লুপ্তপ্ৰায় প্ৰণীবোৰ যেনেকৈ তোমাৰ প্ৰাণী চিৰিয়া খানাত অৰ্থাত প্ৰাকৃতিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা হয় মানে সেই বিলুপ্ত হোৱা বা এইকেইটা যিবোৰ মানে শেষ হৈ যাব আৰু সেইকেইটা প্ৰাণী কেইটাক সংৰক্ষণ কৰি থোৱাটাইপৰে ঘৰ আৰু সিহতৰ ক'ব গ'লে উদাহৰণ স্বৰূপে তোমাৰ যেনেকুৱা গুৱাহাটী চিৰাখানাত সোনালী বান্দৰ গড়ৰ বংশ বৃদ্ধি কৰাইছে বিশেষত তত্বাধানত প্ৰজ- নন কৰাই পোৱালীবোৰকো ডাঙৰ কৰি পিছত সুৰক্ষিত অভয়াৰণ্যত এৰি দিয়া হয় যেনেকুৱা তুমাৰ ইয়াতে এতিয়া অ ভালদৰে সুৰক্ষিত কৰি কেনে ল'ৰা জন্ম পাইছে আৰু গড়ৰ পোৱালী বোৰ জন্ম পাইছে সেইবোৰক এতিয়া কাজিৰঙা বা মানস ৰাষ্ট্ৰীয় উদ্যানত তেনেকুৱা টাইপৰ দি আহে আৰু তাতে আৰু থাকে কিন্তু চিৰিয়াখানাত ভালদৰে থাকে আৰু আৰু সেইখিনি কেইটাতো ডাঙৰ ডাঙৰ হয় বেছি জাগা বোৰ তাতে চাগে মানে তাত তোমাৰ ডক্তৰ -চক্তৰে ই মানে নাচায় চাগে বা এনেকুৱা টাইপৰে হ'ব পাৰে কাৰণ ইয়াত বেছি সুৰক্ষিত চাগে মোৰ মতে আৰু চিৰিয়াখানা আহ তুমি বাৰু গম পোৱা নেকি হেল্ল'
অ কোৱা
অ ত চিৰিয়াখানাত তোমাৰ জন্তুৰ স্বাস্থ্যৰ যত্ন কেনেকে লয় গম পোৱা নে তুমি
সেইটোৱে মানে চিৰিয়াখানাত যিবোৰ জন্তু থাকে সেই তেওঁলোকৰ কাৰণে বেলেগ বেলেগ চিকিৎসা চিকিৎসালয় থাকে যাতে তেওঁলোকক নিয়মিত কি স্বাস্থ্য পৰীক্ষা কৰা হয় তেওঁলোকক টিকাকৰণ কৰা হয় তাৰপিছত ক কৃমি নাশক দিয়া হয় যাতে তেওঁলোকক ভালদৰে সুস্থ থাকে সদায় যদি তোমাৰ পৰীক্ষা কৰি থাকে তেনেহলে বুজি পোৱা যাব যে তেওঁলোকে কিমান সুস্থ আছে তেওঁলোকক আৰু কিমান সুস্থ কৰি আকৌ কি কি বস্তু খুৱাব লাগিব কিমান পুষ্টিকৰ খাদ্য দিব লাগিব কোনো জ আইচলেচন ৱাৰডত লৈ যোৱা হয় তাক চিকিৎসা দিয়া হয় ভালদৰে তাৰপিছত এবাৰতো বছৰতো এবাৰ সম্পূৰ্ণ তেওঁলোকৰ শৰীৰৰ পৰীক্ষা কৰে যাতে বুজি পোৱা যায় তলোক শৰীৰত সকলো বস্তুবোৰ ঠিক আছে নাই তেওঁলোকে খ খাই পাই ভাল আছে নে নাই কিবা বেমাৰ আজাৰ হৈছে নেকি যদি হৈছে কেনেকৈ তেওঁলোকক মানে সেই বেমাৰৰ পৰা মুক্ত কৰিব পাৰি কিছু জৰুৰীকালীন সকলো বস্তু ব্যৱহাৰ কৰা যায় সকলো সুবিধা দিয়া হৈছে তেওঁলোকক সেইকাৰণে টো মানে এ এনেকৈ ৰক্ষাও কৰিছে
উম উম
তুমি জানা চিৰিয়াখানালৈ গলে কি কি নি নিয়ম মানি চলিব লাগে যাব মন আছে। মোৰ কি কিবা নিয়ম মানি চলিব লাগে। এইফালে
অ' চিৰিয়াখানাত গ'লে তোমাৰ জন্তুক খাব দিব নালাগে, তাৰ পিছত তোমাৰ ভিতৰত যেনেকুৱা আমি চিপ এইবোৰ যদি লৈ যাওঁ সেইবোৰ মানে আমি কাগজত সেনেকে বান্ধি লৈ যাব লাগে মানে পেকেট সেনেকে দেখা পালে বান্দৰ বো লৈ যায় টানি কেনে কাৰণ তাৰ পিছতটো অ' মানুহৰ খাদ্যই সিহঁতক মানে বেমাৰ কৰিব পাৰে ত সিহঁতে মানে তোমাৰ পৰা এনেকে টানি লৈ গ'লে সেইবোৰতো সিহঁতৰ খাদ্য নহয় ন আমাৰ বোৰৰ ত আমাৰ খাদ্য বোৰ সিহঁতে খাই যদি সিহতে বেমাৰ হৈ যাব পাৰে বা জোৰেৰে চিঞৰিব বা ঢিলা ঢিল দলিয়াব নালাগে তোমাৰ এতিয়া জুৱাৰটো চিঞৰিলে মানে মোৰ লগত এবাৰ হৈছিলে তেনেকুৱা মই দেখা পাইছিলো মই চিৰিয়াখানাত গৈছিলো তাৰ পিছত মানে লৰা চিঞৰি আছিলে ত চিঞৰি থাকোতে চাগে বান্দৰ ভাবিলে আৰু তেওঁক জোকাইছে চাগে তাক ত য এনেকে তাৰ মানে বহুত কেইটা বান্ধ মানে তাক খেদি আহিছিলে ত' তাতে সেইকাৰণে মানে তেনেকুৱা মানে নিয়ম আৰু মানি চলিব লাগে চিঞৰিব নালাগে ঢিল দলিয়াব নালাগে তাৰপিছত তোমাৰ ন ফটো তুলিব নালাগে। জন্তুক ভয় খুৱাব নালাগে নিৰ্দিষ্ট বেৰৰ শিপাৰে যাবও নালাগে। প্লাষ্টিক পলিথিন পে নালাগে এইবোৰ নিয়ম আৰু নিয়ম জন্তু আৰু দৰ্শক দুয়ৰে সুৰক্ষাৰ বাবে মানে ভাল আৰু কাৰণ জন্তুবোৰো ভাল থাকিল আৰু মানুহজনও মানে সুৰক্ষিত থাকিল।
অ'
অসমৰ ৰাজ্যিক চিৰিয়াখনৰ বিশেষটো কি?
অসমতো যেনেকুৱা ইয়াত গুৱাহাটীত আছে অসমৰ ৰাজিক চিৰিয়াখানাতো। উম, তথা উদ্ভিদ উ উ যোনখন যিটো মান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা এইটো। এইটো কিমান প্ৰায় কিমান হেক্টৰ মাটিত মানে ডাঙৰ অৱস্থিত আৰু বহুত ডাঙৰ আৰু ইয়াতো বহুত ধৰণৰ মানে জন্তু আছে। যেনে এশিঙীয়া গড় আছে, হলৌ বান্দৰ আছে। সোণালী বান্দৰ আছে, ধনেক পক্ষী আছে, নাহৰ ফুটুকী বাঘ দৰে বিৰল বিৰল প্ৰাণী আছে মানে বহুত উম ধৰণৰ প্ৰাণী আছে। আৰু উদ্ভিদৰ উদ্যানো উদ্যানো আছে যেনে সংগ্ৰহালয়ো আছে যে। কেনেকৈ ৰাখে পিছত পাহাৰীয়া পৰিৱেশ পৰিৱেশ কৰি দিছে যাতে তেওঁলোকক মানে বেলেগ ধৰণৰ যাতে তেওঁলোকৰ যাতে নালাগে। বেলেগত ন আহিছে তেওঁলোকে মানে আৰু মাজ মাজতে তেওঁলোকে এটা চিৰিয়াখানা বনাই দিছে তেওঁলোকে পাহাৰৰ অনুভৱ ল'ব পাৰে, মানে জংঘলো অনুভৱটো ল'ব পাৰে।
অ' ত সেই শিটো এনেকেই কৰি থৈছে ন।
কি সমালোচনা কৰা হয়।
চেৰিয়াখানৰ বিৰুদ্ধে তোমাৰ কিছুমান আহ পশুপ্ৰেমী সংগঠনে কয় যে। জন্তুক বন্দী কৰি ৰখাটো অনৈতিক মানে জন্তুবোৰক তোমাৰ বন্দী কৰি ৰাখিব। নালাগে বুলি কিছুমানে কয়, এইটো সৰু ঠাইত ৰাখিলে জন্তুৰ মানসিক ৰোগ হয় বুলি কয়। এতিয়া সৰু জোগাত আছে। চিৰিয়াখানাত যেনেকুৱা তোমাৰ অভয়াৰণ্য বোৰ বা ৰাষ্ট্ৰীয় উদ্যান বোৰ বহুত ডাঙৰ ডাঙৰ তেনেকেতো ইয়াতে নাই ন তেনে ইয়াতে বন্দিৰ দৰে হৈ আছে সৰু সৰু জেগাত ত তেনেকে ৰাখি। ৰাখিলে বোলে জন্তুবোৰৰ মানসিক ৰোগ হয় তেতিয়া মানে সিহঁতে এক ঠাইত তে, ঘূৰি থকা মূৰ জোকাৰি থকা আদি অস্বাভাৱিক আচৰণ কৰে। এতিয়া মানে এটা জোগাতে ইহঁতে সেনেকে থাকে ন ত ঘূৰি থাকে, অস্বাভাৱিক আচৰণ কৰিব ধৰে সেইয়ে আধুনিক চিৰিয়াখানে ঘেৰ আহ ঘেৰ ডাঙৰ কৰি ৰাখি উঠিছে মানে টো কিন্তু এতিয়াও মানে ঘেৰ দিয়াই আছে চিৰিয়াখানাত কিন্তু ডাঙৰ হে কৰিছে কিন্তু ন তেনেকেতো খোলাত নাই। খোলা জাগাত যে খোলা জাগাত সিহঁতে মানে কি কৰি আছে খেলি আছে। দৌৰি আছে তেনেকুৱা টাইপৰ নাই সেইখিনিয়ে আৰু তুমি বাৰু উ তুমি এনে গবা কোৱা নেকি শিশুৰ বাবে চিৰিয়াখানা কিয় গুৰুত্বপূৰ্ণ
শিশুৰ বাবে কো মানে তেওঁলোকে বহুত ধৰণৰ জীৱ জন্তু দেখা পাব ন কিতাপত পঢ়া আৰু টিভিত দেখাতো ব'লেও বহুত মানে বহুত পাৰ্থক্য আছে ন টিভিত তেওঁলোকে দেখিলেম সেইবোৰ বস্তু তেওঁলোকৰ চাবও মন যায়। মানে সিহঁতক মানে প্ৰকৃতিৰ বিষয়ে জানিলে। তেওঁলোকে গ'লে কেনেকৈ সিহঁতে থাকে কি কি খাদ্য দিয়া হয় তেওঁলোকে কি বিত্ত আৰু সকলোখিনি গেটৰ কই নিদিয়ে নহয় তেওঁলোকে যেতিয়া গৈছে। খাব তেওঁলোকে দেখিও পাৰিব কিমান ডাঙৰ থাকে। কিমান ধৰণৰ থাকে কেনেকৈ থাকে উ শিশুসকলক শিকালে তেওঁলোকে জানিব পাৰিব তেওঁলোকে আৰু জানিবলৈ আগ্ৰহ কৰিবিব ভৱিষ্বতে মানে সিহঁতে সংৰক্ষণৰ দুত হ কৰে কাৰণ স আমাৰতো নেক্সটতে আকৌ ভৱিষ্যতে চ সকলোবোৰ চাব ন সেইকাৰণে সিহঁতক যিমান শিকাব কিমান ভালে হব তেওঁলোকে হয়তো আকৌ আৰু ভাল ভালো কৰিব পাৰে
উম অ ঠিকেই কৈছা তুমি যাম মই তোমাৰ পৰা মানে স কেনে ভাল লাগিল আৰু কথাবোৰ জানি মোৰ মানে জানিব দৰকাৰ আছিল কিছুমান কথা গম পোৱা নাছিল এইিলো ধন্যবাদ হা কোৱাৰ কাৰণে